হেলৌ।
অ' কোৱা।
অ' আধাতে কাট খাই গ'ল আধা কোৱা হ'ল কথাখিনী। হেৰি অ।
তাৰপৰাএই হিম হিম হিম শিখাাহঁতৰ ঘৰৰ সন্মুখৰ ছোৱালী এজনী সন্মুখৰ নে ওচৰৰ কিবা।
অ'।
তাই মই মানে নতুনকে চিনাকি হৈছিলো আৰু পৰীক্ষাত। চিনাকি হৈ পেলাই তাই মানে মোক কৈছে। এই কন্ধটা খিনিৰ লগত তয়ে তয়ে হৈ গৈছিলো মানে চব। তাই কৈছে তই যি যি লিখিবি মোক প্ৰথম দিনাখনি যি যি লিখিবি মোক শিকাবি। আৰু মোক তোক লাগিলে ময়ও শিকাম হ'ব তাৰপিছত হেৰি
অ' বে কোন বিনীতা নি।
তাই হে। এ ছোৱালীজনীৰ নামটো মই পাহৰি থাকিলো মই দেখিলে ছোৱালীজনী চিনি পাই যাওঁ। নামটো পাহৰিলোঁ। তাৰ পৰা তাই কি কৰে এম চি কিও যিমান পাৰিলে অমানিশা মই এটাও তাইৰ পৰা লুকোৱা নাই তাইৰ চ মানে জেৰক্স কপি।
অ'।
গোটেই লিখিছে মানে তাই মোৰ পৰা এ! অসমীয়াৰ বাহিৰে মানে এইখিনি তাই গোটেই লিখিছে। মইয়ো নোলোকাওঁ মই মানে এম চি কি ইউ খিনিতো চবৰে থাকে তোমাৰ কুৱেশ্যন এঞ্চাৰহে লিখিব নোৱাৰে আমাৰ ইংলিছত। তাকেবা বুজাই দিলে সেইটোও লিখিব পাৰে।
অ'।
বুজাই মেলি দিও সেয়াও লিখে তাৰ পিছত তাই একেবাৰে মোক নিশিকিওৱা নহয় তাইও মোক শিকায় কিবা- কিবি।
উ'ম।
অসমীয়া দিনাখন কি হ'ল, আমাৰ তেনেকে ছোৱালী বিলাকত চেকিং নকৰে ন ল'ৰাবিলাকৰহে কৰে অকল।
অ'।
তাৰপিছত মই সোমাওতে মানে মোৰ পেটটো বিষোৱা নিচিনা লাগিলে।
উ'ম।
তাৰ পিছত মই চেকিং কৰা পুলিচ জনীক আৰু মেম কিজনীক ক'লো যে মোৰ পেটতটো বি খাইছা তাৰপা কৈছে হ'ব তোমাক মেডিচিন আমি দিম তুমি এতিয়া যোৱা।
অঁ'।
তাৰাপা ইমানে মোৰ পেট বিষ হ'ল সেইদিনা সেই মানে পায়লচ ষ্টাৰ্ট হৈছে আৰু হেইদিনা মোৰ তাৰপা অঁ', সেই তেতিয় পৰা মানে মেট্ৰিকৰ টাইমত খুব বহি, বহি লিখা হ'ল মানে। বহি থকা হয় ন কিতাপত।
অঁ।
এই বহী থাকিলে হেনো বেছিকে হয় পাইন্ঞ্চটো।
অঁ।
তাৰপিছত মেম এজনীয়ে ঔষধ দিলে, কিন্তু মই মানে বেলেগ গেইটাত হোৱাহতেনো মই নিজে লিখা হেৰিটো আছিলে। অসমীয়াত মানে মই এনেই মোৰ লিখাটো পঢ়াত ঠিকে থাকে, কিন্তু লিখোতে মোৰ ভুল হয়।
অঁ।
তাৰ পিছত নিজেতো মাথাই ভাবিব পৰা নাই কিয় পেটৰ বিষ গোটেই তাত। তাৰপা মেম এজনী আহিলে তোমালোকৰ কনক লতাই। অকন বয়স হৈছে মেম জনীয়ে গ্ৰামাৰ খিনি শিকালে দেই।
অ', অপৰাজিতা মেম।
অঁ গ্ৰামাৰ খিনি শিকালে শিকাই মেলি তাৰ পিছত তাই মানে তাই যিমান খিনি লিখিছে, অ'। অসমীয়াত
হু'ম।
মই নিলিখা তাই প্ৰায়েখিনি মোক দে মানে তাই যিমান পাৰিছে মোক দেখাইছে আৰু এই অসমীয়া মাৰ্কখিনিত তায়ে আনিছে মানে মোক।
উম'।
তাৰপা সেই তেনেকে তেনেকে মানে মিলাই মিলি দলিপা ধৰি সেই সন্মুখৰপা একে পিছলেকে। গোটেই মানে আমি মিলাই মেলি লেখিছিলো। এই জানমনীজনীয়ে যদি সেই লেভেলডাল নেদেখায় মিলাই পেলাই লিখবলৈ চালেহেঁতেন তায়ো পাছ হৈ গ'লহেঁতেন।
তাইতে সেই বাবে ফেল কৰিলেছোগে ন?
দেব ফেইেল কৰিলে। তাৰপিছত তাই হেনো হিম শিখাৰ আগত এবাৰ কৈছে দেই মোৰ কথা। হেৰি বুলি। মানে তাই যদি মোক নিশিকালেহেঁতেন মই পাচ নহলোহেঁতেন পাচ।
অঁ--হ্‌।
এ আমাৰনো কি আও ওচৰ পাঁচ জনৰ, কিনো আমাৰ একে পকেটৰ পৰা যাব।
সেইটোৱেটো।
আমাৰ চবেই চবকে শিকাই মেলি তেনেকেই গ'ল।
হ'য়।
তাপা হাই চেকেণ্ডাৰীত কি হ'ল? এ তোমাৰ মানে আমাৰ অনিমাই ল'ৰা এটাৰ লগত কথা পাতিছিলে দেই
অঁ।
ছেক্‌- সিহঁতৰ সিহঁত আৰ্টছৰ আছামিছ মিডিয়াম, আমি ইংলিছ মিডিয়াম। তাৰপিছত? তাই মানে কথা পাতি থাকোটেই এ তাই, আমাৰ মানে দুইটা ক্লাছ একেলগ্ আঁ তোমাৰ লে- ৰাইট চাইডে আমাৰ ক্লাছটো, লেফ্ট চাইডে সিহঁতৰ ক্লাছটো। সিহঁতৰ ক্লাছৰ ফালে অনিমাই কথা পাতি আছিলে। লিপিকাই মই মানে চালো বোলো বা কথা পাতি আছে। তেতিয়া মানে সিহঁতৰ সেই ল'ৰাটোৰ লগৰ এজনীয়ে ক'লে। মা বুল আছিলে মানে আমাৰ ক্লাছ একেলগতে কৰোঁ যে আমি কিছুমান। তেতিয়া তাই মোক ক'লে যে ৰ অনিমাক কৈ দিম। মানে অনিমাই দেখা নাছিল যে আমি চাইছিলোঁ।
অঁ।
তই হ'লো কৈ দিবি যা মই ভয় কৰি আছো অনিমালে, কোননো বোলো তই? তেনেকে কৈ পেলাই ম মই আক' সহজে কলেজত কাৰো লগত লগা নাছিলোঁ। তাৰপিছত তাইৰ লগত মোৰ তেতিয়াপা মাত-বোল নাইকিয়া হৈ গ'ল।
অঁ।
প আৰু তাই গেধাও মই জানোঁ মানে সেইটো। প্ৰথম দিনাখন পৰী ক্ষাত তাই পৰিলে নহয় মোৰ লগত।
অঁ, অহ।
মানে হাই ছেকেণ্ডাৰীত কি হৈছে ধুনুৱে মোক বা টত গৈ থাকোটে কৈছিলে দেই তহঁতৰ চিট সদায় চেঞ্চ হ'ব। মই আক' ভৱা নাই। তাৰপিছত মানে আ তোমালোকৰ কেনেকে হৈছ টো জানো, আমাৰ মানে এনেকে হৈছে আৰু তোমালোকৰ হেৰি কি এইটো মিক্স হৈছিলে হ'য় নহয়? মানে বেলেগ কলেজো আছি বেলেগ স্কুলো, কলেজো আছিলে আৰু তোমালোকৰ তেনেকুৱা। আমাৰ আকৌ, আমাৰ ৰুমটোত তোমাৰ অঁ, বেলেগৰ মানে তিনজনী-চাৰিজনী মান আছিলে। ইবিলাক আমাৰ ষ্টুডেণ্টনে, মানে আমাক সেইটো আগতেই ছাৰহঁতে কৈছিল যে তহঁতক আমি ভিতৰলে যাব নোৱাৰো খালি তহঁতক একেলগটে পৰাটো আমি কৰি দিম তেনেকে কৈছিলে।
অঁ।
মানে ৰুমত যোনখিনি ষ্টুডেন্ট যেতিয়া মানে সদায় বেলেগ বেলেগ চিট হয়তো ৰুমত পঢ়াখিনি মানে একেখন কলেজৰ ল'ৰা - ছোৱালী বেছিকে থাকে মানে তেনেকুৱা।
অঁ।
তাৰপিছত সেই ছোৱালীজনীয়ে আক' মোৰ লগত পৰিলে নহয় প্ৰথম দিনা।
অঁ।
মোৰ বেয়াও লাগিছে কিয়? মই খুব লিখিছোঁ। মই মাজে মাজে তাইলে চাওঁ। মই কোৱা নাই জানো প্ৰথম দিনাখন মোক খুব লিখো বুলি।
অঁ।
তাৰপিছত তাই তাইও লেভেলত বহি আছে, ময়ও মতা নাই বহুত টাইম ময়ো মতা নাই। ত বোলো এই ফেইল কৰিব দেখোন ন এনেকে কলেজৰ নামটো বেয়া হব ন ফেইল কৰাৰ লগে লগে।
অহ।
তাপা মই তাইক লিখিব কলো তাপা তাই অলপমান লিখিলে নাজানো তাইক পাচ মাৰ্কে লিখিছে নে কি কিন্তু মই দেখালেকে তাই নিজৰ ফালৰ পৰা একো লিখা দেখা নাই।
অঁ।
তাপা অ তাৰ পিছৰ কেইদিনটো বাৰু মই বেলেগ বেলেগৰ লগতে বহিছো, এবাৰ বডো ক'বা ল'ৰা এটাৰ লগত কৰিছো এবাৰ নেপালি ছোৱালী এজনীৰ লগত এবাৰ আমাক কলেজৰ খিনিৰ লগতে এটা ৰুমত পৰিছো।
উম।
তাই থাৰ্ড ডিভিজন পালে হ'বলা, সেই ছোৱালীজনী।
অ
কিন্তু হায়াৰ ছেকেণ্ডেৰীত মই এটা ভাল মানুহৰ লগত নপৰিলো যাক মই সুধি পেলাই কিবা এটা লিখিব পাওঁ কাৰো বা একো এটা সুধি লিখিব নাপালো
এতিয়া মই ইয়াত খাৰহিন মই তাৰমানে বেছিকে খাই আহিমে মই
উম
আমি দুজনী এটা চাইডতে কৰো তাৰমানে কেতিয়াবা এখন দুখন বেঞ্চ আছে সেই দুখন বেঞ্চ মানে এক্সট্ৰাকে থয় হা
উম
আমি বেছিভাগ সেই দুখন বেঞ্চত পওঁ
উম
তাই এখনত মই এখনত আৰু আমাৰ লগত চিনিয়ৰ থাকে ন জুনিয়াৰো থাকে এইবাৰ পৰা আমি ডাইৰেক চিধাকে চবৰে লগতে কৈছো কিন্তু তথাপিতো মানে টাই মই আছোৱেই মই আগত তাৰ পিছত আমাৰ পিছত ফোন মিলি তেনেকে
উম
এওঁ মই যেনিবা ময়ো লয় তই যোনখিনি আমি তেনেকে নাচাও হা আমি কেনেকুৱা চাওঁ জান যোনবিলাক মই একেবাৰে কৈ দীঘল কোৱৈচনখিনি কিন্তু মই একো নোসোধোঁ হা
উম
মই সেইখিনি মই চম নিজে বনাই লিখো একে যোনখিনি যে চুটি চুটি এক নম্বৰ কুৱেশ্যন থাকে মই সেইখিনি তাই সোধো কিন্তু তাই তাৰ মানে মেইনটো কি জানা সেই যোনখিনি চুটি চুটি কোৱেচন মোৰ সেইবিলাক মই সেইবিলাক ইমান নাচাও হা মোৰ সেইবিলাক ইমান মনত নাথাকে হয় কিন্তু দীঘল যোনখিনি অহ দীঘল যোনখিনি কুৱেশ্যন সেইখিনি মানে মই মেইন মেইন পইন্ট কেইটা মনত থাকো ৰাখো কিন্তু মই ভিতৰ অকণ অলপ নিজে বনাই লিখো আৰু মোৰ ইংলিছটো ইমান ভাল নহয় কাৰণে মানে মোৰ ইমান ভালকে বনাই লিখিব নোৱাও কিন্তু মানে মোৰ মনত আছে যে এইটো মানে কি হয় সেইকাৰণে অ অ সেইটোৱে তাৰমানে ফাৰহিনে আকৌ বনাই লিখিব পাৰে হা বহুত কিন্তু মানে ভাৰাহিলৰ সেই মেইন পইণ্ট কেইটাকে মনত নাথাকে
অ তাই মানে পইম মনত নাথাকে কিন্তু বনাই লিখে
উম তাৰপিছত তাই মোক সি মেইন পইন্ট কেইটা সুধে
উম
মই তাইক প্ৰত্যেক এক নম্বত কিন্তু তাইও মোৰ চব শিকাই হা এক নম্বৰ কিটা আৰু ময়ো তাইক সেই মেইন পইন কেইটা কৈ দিওঁ কিন্তু তাই সেই বনাই লিখি তাই মুতকে বেচি নম্বৰ পায় আক কাৰণ তাই বেছি ভালকে বনাই, অ', কিন্তু মোৰ টা ভাল হৈ যায় তায়ো মোক শিকাই ত ময়ো তাক শিকাও কাৰণে তাইও মোক এক নম্বৰ কুয়েচন কেইটা শিকাই সেইকেইটা নজনা হেতেন মইও নম্বৰ নাপাওঁ, অঅ
অ
কিন্তু আজি মোৰ এক নম্বৰ তিনিটা ভুল হৈ গ'ল তাৰমানে তা তাইৰো হৈছে লগতে মোৰো তাৰমানে তাকো তেনেকে ভূল হোৱা নাই জানানে ফুল ফ্ৰম লিখিব আহিছিলে আমাৰ এটা এ টাৰ সেই তিনটাৰে মানে এটা এটা ৱৰ্ড আমি ভুলকে লিখিলো এইটো মানে আছিলে সেইটোত আছিলে একোৱাত আছিলে আমি মই এনটি লিখিলো তাই লিখিছে অটো আছিলে একোৱাত আকৌ এটা অ আৰু এটা আছিলে অ কিবা চাইক অও কি কাৰ্ডিওলজিষ্ট আছিলে হা আমি চাইকলজিষ্ট লিখি দিলোঁ
উম
তাৰপিছত এটাত আকৌ সেইটোতো, অঁ অকমান, অকমান, হিঅত ভূল হৈ গৈছে। আকৌ তাত হেৰি তাত হেৰি আছিলে ৰবা আৰু এটাত অ কন্ট্ৰল আছিলে।
উম।
আমি কিয় লিখি দিলো।
উম অকমান একেই যায়, তাৰপা খেলি মেলি হৈ যায়।
সেইটোৱে ত'।
সে অকমান অকমান খেলি মেলি। একমা এবিলাক এটাই বেয়া যেনিবা, এটা ৱৰ্ত খেলি মেলি হ'লেই মানে মানে এটা লেটাৰ খেলি মেলি হলে গোটেই টোৱে গ'ল আৰু।
সেইটোৱে।
দীঘল বিলাকে যেনিবা সেইটোৱে ভাল অকমান খেলি মেলি হলেও মাফ কৰা যায়। উম।
এতিয়া এনিমিয়া টাইপ আহিছিলে, টাইপ খিনি মোৰ গোটেইখিনি মনত আছে হা। এ সেয়া বাৰু বহাই লিখিবও অহা নাই, তাই মানে সেয়া নাজানে মোক সুধিছে মই তাইক সেয়া দেখুৱাই দিছো, কৰি দিছো।
এইবাৰু মানে তোমালোক একলগতে পইছা?
এই প্ৰত্যেক বাৰে আমি একেলগে পও তাই মোৰ নম্বৰ, মোৰ ৰোল নম্বৰ ওৱান, তাই টু।
অ
এ মই ইয়াত ফচি আছোঁ জানানে, একদম নাম মোৰ এ পা ষ্টাৰ্ট নহয় জানো। সেইকাৰণে মোৰ ৰোল নম্বৰ ওৱান, সেইকাৰণে ভাই ভা'তো মইে ফচোংগৈ।
উম।
চবতে মই ফছো জানা, এইবাৰ ভাই ভাত কি হল জানা?
বহুত পিছলে পিছ
এইবাৰ ভাই ভাত কি হল জানা? ইমানে টান কৰিছে ফাইনেলৰ ভাই ভাত।
উম।
অ হৈছেলে মোৰ টান, ন্দি দিওঁ কান্দি দিওঁ লাগিছে ভয়। উত্তৰ দিব পৰা নাই জানা? অহ। আৰু জানা এনেকুৱা ন, সুধিছে আমাক কলেজতে শিকোৱা নাই।
অ ক' সুধিব ক'ব বেলেগৰ ম
আহে নি, অ বেলেগৰ মানুহ আহে। তাৰ মানে আমাক সুধিছে হা টেইং ফৰ্ম অ ফুল ফৰ্মটো কোৱা? আমাক কলেজৰ পৰা ট্ৰোইনিং ফ্ৰৰকৰ ফোল ফ্ৰম শিকাই নাই, আমাক শিকাইছে ট্ৰেইং ফ্ৰকে কি কৰে?
উম।
মই সেইটো কৈ দিলো, কি কৰে। মোক কৈছে তোমাক কি কৰে সুধা নাই নহয়, তোমাক মই ফোল ফ্ৰম হে সুধিছোঁ। নাযানো ফোল ফ্ৰম, শিকোৱাই নাই আমাক।
উম।
আকৌ মোক কৈছে, তই কৈছে হ'ব বাৰু সেইটো বাদ দিয়া, ট্ৰোইনিং ফ্ৰমৰ টাইপছ কেইটা? তাৰ মানে হেৰি এই, তাত যে কোনটো কি পাৰ্ত বিলাক যে কোৱা হয় সেইটো কৈছে। পাৰ্ত বিলাকো আমাক শিকোৱা নাই, অকল আমাক কি কৰে কৈছে?
অ এই যিকোনো এটা শিকাইছে এতিয়া, তাৰ পৰা তোমালোকক তিনি-চাৰিটা প্ৰশ্ন সুধি থাকি লাভ নাই নহয়।
তাৰ পিছত আৰু সেই তেনেকুৱা বিলাক সুধিছে। যোন বিলাক আমাক শিকোৱাই নাই, ত আহ মই আহিলোঁ যে, তেতিয়া মানে মই যেতিয়া গুচি আহিলো, তেতিয়া উম অ মেম আমাৰ কলেজৰ মেমেওজনীও মানে মানুহজনীক বুজাই দিলে। আমাৰ ইমান খিনি এনেকে এনেকে শিকোৱা নাই বুলি।
অ।
আমাৰ মেম এজনীয়ে, সেই মেমজনীৰ আন্দাৰত আকৌ আগতে পঢ়ি আছিলে। আমাৰ মেমবিলাক সৰু সৰু ন, মেমজনীয়ে যেতিয়া বুজাই দিলে তেতিয়া আকৌ বাকীখিনিক ভালকে